কি কৰি আছা?
এয়া বহি আছো তুমি?
ময়ো বহি আছোঁ। খবৰ ভাল।
ভালে তোমাৰ।
ভাল বাৰু।
ভাত বন অ' খালো তুমি
মইও খালো বাৰু কিহৰ লগত খালা।
মই এয়াত চব্জি বনাইছিলো বাৰীৰ পৰা চিঙি আনি।
আচ্ছা আৰু কতো ফুৰিব যোৱা নাই।
যোৱা নাই তাকে ভাবি আছো তুমি গৈছা ফুৰিব।
মইও যোৱা নাই ময়ও যাম বুলি ভাবি আছো। পিছে ক'ত ফুৰিব যাবা।
তেনেকে ভবা নাই বাৰু তোমাৰ কোনোবা জেগা আছে যদি কোৱাচোন। যাব পৰা কৈ
বলা শ্বিলং যাওঁ। মোৰ লগৰ কেইজনীমান যাব মানে।
শুনিছা।
অ'। কোৱা।
শ্বিলং যাওঁ বোলা মোৰ লগৰ কেইজন মানে যাব।
যাব ন।
আহ যোৱা যদি কোৱা।
চাকে জেগাবোৰ চাব যাব লাগিব।
অ' আৰু তোমাৰ লগৰ আছে যদি কবা
মোৰ লগৰ বোৰো কৈ আছে। বাৰু যাম বুলি ফুৰিবলৈ জেগা বিচাৰি পোৱা নাই তেনেকে।
অহ। অ' কবা আকৌ। আৰু পঢ়া শুনা কেনে চলি আছে
পঢ়া শুনা ভালেই চলি আছে বাৰু তোমাৰ।
এবাৰ কিমানত
মই এইবাৰ টোএলফত।
অ' তুমি
মই ইলেভেন।
অ'।
অ' বাকী ঘৰত কোন কোন আছে?
বাকী ঘৰ মা আছে দেউতা ভন্টি দাদা। তোমালোকৰ
আমাৰ মা দেউতা বা দাদা। আৰু মই
কিবা কিবি ঘৰতে কাম কৰা নে কাপোৰ চাপোৰ চিলোৱা বা কিবা কিবি।
নাই মই বিজনেছ কৰিম ভাবিছোঁ, পাৰ্টনাৰশ্বিপ কৰিবা?
মই কাপোৰ চিলাওঁ মানে
কাপোৰ চিলোৱা, অ'। আমাৰ ঘৰতো কৰে বাৰু বাইদেৱে কাপোৰ চিলোৱা কাম।
ব্লাউজ চ্লাউজ চিলাই নে?
নাই শিকি আছে আৰু
অ' মই চিনাইছো বাৰু।
অহ।
উম।
আৰু কোৱা। মাহঁত কি কৰি আছে?
মাহোঁত আছে বহি আছে, তোমালোকৰ মাহোঁত?
আমাৰ মা ও আছে ফেনৰ তলত বহি।
পাপা ডিউটি গ'ল।
অ', পাপা মানে ইয়াত নাথাকে বাহিৰত থাকে। অ', তোমাৰ দেউতা ক'ত থাকে??
আমাৰ দেউতাও বাহিৰতে থাকে বাৰু, কাম কৰে।
অ', সেনেকুৱাই আমাৰ।
ভণ্টি কি পঢ়ি আছে তোমালোকৰ?
ভণ্টি নহয় বা।
অ', বা পহি আছে নে?
পঢ়ি আছোঁ এবাৰ। আৰু তোমালোকৰ? অ', কি ক
আমাৰ মান ছিক্সত পঢ়ি আছে
অ'।
আচ্ছা।
ফুৰিব যোৱা নাই নেকি ক'লৈকো ওলাই?
যোৱা নাই, যাম বুলি ভাবিছোঁ আৰু
ৰ'দ তামাম দিছে
গৰম কেনেকুৱা সেইফালে?
গৰম মানে একে বঢ়িয়া গৰম পৰিছে আৰু ইফালে।
উম, ইমান, বহুত গৰম পৰিছে দেই।
তোমালোকৰ হেফালে পৰিছে নে?
বহুত গৰম আৰু এটা বেলেগ চাইডে বৰষুণে
বা চব বোকাপানী
উম। সেইফালে বানপানী হোৱা নাই?
আমাৰ এইফালে বানপানী হোৱা নাই বাৰু তেনেকে নদী আছে ওচৰতে। নদী পানী, নদী পানী বাঢ়ে যায়, বাঢ়ে যায়।
অ', ছেম এনেকুৱাই আমাৰো আৰু বাকী খানা বনোৱা জানা?
খানা বনাবলে মানে, ভাত বনাওঁ, ভাজি বনাওঁ, দালি। তেনেকে বেলেগ নাজানো, তুমি জানা? অ', মাংস জানা?
জানো, তুমি?
মই ইমান ভালকে নাজানো শিকাই দিবাচোন অলপ।
অ', আহিবা কেতিয়া শিকাই দিম।
অ',
অ', তুমি কি মাংস খাই ভাল পোৱা বেছিকে।
মই বইলাৰ। ভাল পাওঁ তুমি অ', মই ইমান ভাল নাপাওঁ বাৰু গাহৰি।
অ', মই গাহৰি, ব্ৰইলাৰ, মুৰ্গী, হাঁহ এইকেইটাই খাওঁ আৰু।
অ'।
বাৰু
মই মাছ খাওঁ, তাৰপা মাংস খাওঁ, এনেই বেলেগ তেনেকে নেখাওঁ আৰু গাহৰি ঘাঁ চাহ
অ', বেয়া পোৱা নেকি?
বেয়া পাওঁ খাবলৈ অ', বিহুত এইবাৰ কি খালা? বিহুত কি খালা এবাৰ?
বিহুত পিঠা খালোঁ। পিঠা চাহ ঢেৰ কিবা কিবি আৰু তুমি?
পিঠা বনাব জানানে?
ভালকে নাজানো মই
ময়ো নাজানো এনে বনাওঁ হে।
অ', ঘৰত মায়ে বনায় আৰু।
আমাৰো মায়ে বনাই হে ভণ্টিয়ে বনাই।
বিহু কেনেকুৱা গ'ল এইবাৰ?
আমাৰ বিহু ভালেই গৈছে আৰু এইবাৰ।
ভালে গৈছে উম, আৰু সেইফালে ভাওনা হোৱা নাই?
আমাৰ ইয়াত ভাওনা নাই হোৱা তোমালোকৰ হৈছে?
আৰুফালে হৈয়ো গল।
হৈ গ'ল ন' ভাওনা পাৰ্ট লৈছা নে?
ভাওনাত পাৰ্ট লোৱা নাই আমাৰ দাদা কেইটা মানে লৈছে আৰু পাৰ্ট ঘৰৰ
অ', তুমি পাৰ্ট নুলুৱা?
উম, পাৰ্ট নলওঁ নাজানোৱে।
অ',
আৰু তুমি?
মই আগতে নাচিছিলোঁ বাৰু।
অ', এতিয়া নানাচা? আচ্ছা। অ' আৰু ফংচন পাতে সেইফালে?
অ', ফাংচন পাতে তোমালোকৰ ফালে?
পাতে। ফাংচনত নাচা নাই?
ফাংচনত নাচো তুমি নাচা?
নাচো নাচো।
এনে গ্ৰুপ ডান্স কৰা নে অকলে নাচা?
চিংগল নাচো।
অ', আমি গ্ৰুপ ডান্স কৰোঁ। আৰু কোৱা? পঢ়া শুনা কেনেকুৱা চলি আছে?